অহ, শুনিছোঁ-শুনিছোঁ।
পাইছা?
পাইছোঁ-পাইছোঁ, কালিহে ফোনটো পোৱা নাছিলোঁ। নেটৱৰ্কৰ প্ৰব্লেম আছিলে নেকি?
হা! হা!
নেটৱৰ্কৰ প্ৰব্লেম আছিলে নেকি?
হয় চাগে। এতিয়াও কৰি আছোঁ লগা নাছিলে আকৌ।
অ'! ওঠনিও মোৰ, সেই লগা নাই, ফোন যে।
অ'!
ফোন ক'ল খিনি মানে, একো নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে, ফোনে লগা নাই আ'ক।
উম! তাকেহে।
কি কৰিছা পিছে?
মই যে, মোৰ বিচনাতে পৰি আছোঁ, শুই আছিলোঁ মানে। এতিয়া, হেৰি বিচনাতে আৰু উঠাই নাই।
অ'! বিচনাত আছা। ভাত ৰান্ধিছে নি ঘৰত?
ভাত এতিয়ালৈকে, নাই কৰা দেই একো, অ'! মানে, মামী হে যি বজাৰ ফালে ওলাই গৈছে, অলপ আগত। ত' আহি কিনে দিবা আৰু।
উম, উম।
মানুহবোৰ।
আমাৰো নৌ হয়, দেৰি হ'ব অলপ।
উম! পিছে আজি, দিনটো বৰ ধুনীয়া কৰিলে ন'! বতৰটো।
অ'! বতৰটো ধুনীয়া কৰিলে আজি।
উম! শান্তিয়ে লাগি গ'লগে। ইয়াৰ পৰা ইমান গৰম হৈছিলে, নহয়! এইকেইদিনত।
অ'!
কি কৰিলা, আজি গোটেই দিনটো?
তোমাৰ চাব গ'লো ক্লাছলে, তাত তাতো, ক্লাছ হৈ আছিলে যে।
উম, উম।
তাৰপিছত তোমাৰ, পাছবেলা মানে, আহিছোঁহে। ভাগৰে লাগিলে, আহি কিনি ভাত-চাত খাই মেলি শুই থাকিলোঁ। এতিয়া, অলপ আগত শুই উঠিছোঁহে।
উম! অ'! হয় ন'?
অ'! তুমি ৱৰ্কশ্বপ গ'লা নেকি?
গ'লো, গ'লো।
অ'!
গৈ ভাল লাগিলে। উম!
অ'! তাত, গৈ কিনে ভালে লাগে, কিন্তু!
অ'! মই বুজি পোৱা নাই, কি কৈছা?
তাত, গৈ কিনে ভালে লাগে, কৈছোঁ!
অ' অ'! এতিয়াহে শুনিছোঁ, গৈ পিনে ভালেই লাগে, অ'!
অ' অ'! চবত
লগৰবোৰ, উম! লগৰ বোৰ লগ পাওঁ যে, ভাল লাগে পাই!
অ'! এ, আৰু হেৰি
তাকে, বতৰো ভাল আজি। তাৰপৰা আজি যে, তিনটা বাজিলে মই যাওঁতে, বাৰটা বজাত গৈছিলোঁ। উম! বাৰটা বজাত গৈ মেলি, তিনিটা কিমানত আহিলোঁ আৰু। উম! ইমান ধুনীয়া বতৰ কৰিছে! সেই আৰু মই আৰু লগৰ ছোৱালী এজনী, সেই স্কুটিতে উঠি পিনে, আহি পেলালোঁ, লগৰ এটাৰ লগত।
অ'!
হম।
মই তাকে ভাবিছিলোঁ আজি যাওঁ নেকি, আকৌ ভাবিছোঁ চাব ক্লাছতো যোৱা নাই।
উম', উম'। অহ, সেইকাৰণে ক্লাছলে নগলা। উম।
তাতো সেই ৰ'দ দি থাকে ন' যাবলৈ মানে মনটো ইমান কিবা লাগে, গৰম খনত সেইটো
উম-উম-উম', উম-উম', হয়-হয়। এই গৰমত ইমানে অৱস্থা বেয়া হৈছে নহয়, বেমাৰ হ'ব যেনে লাগি গৈছে। গাই ভাল লগা নাই।
উম।
তোমাৰ কেনেকুৱা লাগিছে ন' গাটো, ইমান গৰমত একদম ঠাণ্ডা পেলাই দিছে কাৰণেহে আজি।
বাপৰে। অহ, মানে ভাগৰ লাগিলে আহিখিনি যে তাৰ পৰা আহি কিনি মই সেই কাৰণে শুই গ'লো আৰু। ধুনীয়া শুইও ভাল লাগিলে।
উম, চাহ-তাহ খালানে নাই?
মই যে নাই খোৱা দেই উঠাই নাই বিচনাৰ পৰা, উঠিম মুখ-চুখ ধুই মেলি ফ্ৰেছ হৈ কিনে খাম আৰু।
অহ', অহ'। এতিয়াতো সময় নাই ভাত খাবলে হ'ব দিয়া।
ভাত দেৰি হ'ব বাৰু। ভাত, মামীহঁতে বজাৰলে গৈছেহে। অহ, বজা
অহ।
ভাত দেৰি হয় যে আমাৰ এনেই ভাত দেৰি হয় বোলো খোৱা।
অহ, আমাৰো দেৰি হয় অলপ।
অহ। দে অহ, তুমি খালানে নাই চাহ?
হা!
চাহ-তাহ খালা নাই?
মই যে চাহ খোৱা নাই দেই। তোমাৰ কথাবোৰ অলপ তোমাৰ কথাবোৰ ফাটি-ফাটি আহিছে মানে মাজতে-মাজতে বুজি পোৱা নাই।
ফাটি আহিছে নেকি?
উম।
অহ, নেটৱৰ্ক পোৱা নাই নেকি ভালকে।
নেটৱৰ্ক পোৱা নাই আকৌ ভালকে, তাকে মই আঠনি তোমাক মাৰি চাইছিলোঁ। দেই, নেটৱৰ্ক পোৱা নাই আকৌ।
অহ, হ'ব।
উম, নেটৱৰ্ক নাই কাৰণে এনেকুৱা অৱস্থা হৈছে।
উম, এইকেদিন নেটৱৰ্কটো অলপ খেলি মেলি লগাই আছে।
খেলি মেলি লগাই আছে হয়, হয়।
উম।
বহুত খেলি মেলি লগাই আছে। বতৰটো লগতে বেয়া যে এই দুদিন হ'ল দুদিন হ'ল ন' বৰষুণ দি থকা।
উম, দুদিন তিনদিন হ'ল।
উম।
উম। এতিয়া খুৰীহঁতৰ ঘৰতে আছানে?
উম, তাতে আছোঁ।
অহ, কোন কোন আছা এতিয়া খুৰীহাঁতৰ ঘৰত?
এতিয়া খুৰী আছে, দদাই আছে, খুৰী ল'ৰা দুটা আছে, মই আছোঁ।
অহ, খুৰীৰ ল'ৰা দুটা আছে নেকি? অ', কিমান ডাঙৰ?
ডাঙৰ হ'ল যথেষ্টখিনি। এটা আঠাইছ বছৰ, এটা মোতকৈ এক বছৰ সৰু।
অ', অ', তাৰমানে ডাঙৰে আৰু নহ!
উম, হয়, হয়, উম, তেনেকুৱা।
অ'। বা খুৰী কি কৰিছে, ভাতত লাগিছে নেকি?
ভাত লগা নাই, এই মোবাইল চাই আছে। উম। ময়ো হে পাঘ, ময়ো হে পাঘ বহিয়ে আছিলোঁ আৰু তুমি ফোন মাৰোতে।
অ', অ', অ'।
উম।
অ', দেৰি হয় চাগে ন, ভাত বনোৱা?
হয়, হয় আমাৰ দেৰি হয়গে নিয়ম মতেটো ভাতটো সোনকালে খাব লাগে, আগৰ দিনৰ আমাৰ ন! পুৰণা আইতা দদৌ আইতাহতৰ দিনৰ মতেটো ভাতো ছটাবজাতেই খাব লাগে। এতিয়া খালে মানে কি হয়, হজম হয়বোৰ হয় ন, আমিতো এতিয়া খাওঁ দছটা চাৰে দহটা এনেকৈ খোৱাৰ কাৰণে আমাৰ বেমাৰো হয়, হয়, নহয় কথাটো?
হয়, হয়।
কিন্তু আমাৰ আকৌ এতিয়া কি হৈছে আমি আধুনিক হৈ পৰিছোঁ যিমানে আমাৰ বেমাৰও পাইছে, আৰু আমি মানে
অ
ছটাবজাত আমাৰ ভাত নোসোমায়, দছটা চাৰেটা দছটাত ভাত সোমালেহে সোমাই হয়, নহয়?
অ', ৰুটিন, ৰুটিনটো মানে বেলেগ হৈ গ'ল, আগতেও বেলেগ এতিয়াও মানে বহুত বেলেগ হৈ গ'ল চবৰে।
তোমালোকে মাংস বেছি খোৱা নে, শাক পাচলি?
আমাৰতো ক'ব গ'লে দেই মানে তোমাৰ মাছ মাংস মাজে, মাজে আনি থাকে হা।
উম।
কিন্তু মানে কব গ'লে শাক পাচলি খায়ে থাকিব লাগে হয়, নাই কোৱাচোন?
উম, হয়, হয়, স্বাস্থ্যৰ কাৰণে ভাল আৰু।
উম, কিন্তু ঘৰত এতিয়া আৰু মামাই মানে মাছ মাংসতো আনি থা কে আৰু সেইটোৱে।
তুমি মানে কি হ'ল তুমি শকত হ'বলে শকত হ'বই নালাগে কৈছোঁ নহয় মই। শকত হ'লেই আজিকালি মানে বেমাৰ লাগি যায়, মানে বেছি বেছি মাংস চাংস খাই মেলি শকত হৈ যাব বিচাৰিলে মানে বেমাৰে পায় মানে। সেইটো কাৰণে সেউজীয়া শাক পাচলি খাব লাগে, কিন্তু আজিকালি ল'ৰা ছোৱালী মই দেখিছোঁ সেউজীয়া শাক পাচলি খাবই নাজানে মেগী চিনি পায়, আলু চিনি পায়, আমাৰে কিছুমান লগৰ আছে ধৰা আমাতকে সৰুবোৰ অকল আলু দালি সেইটোয়ে নহয়, নহয় সেউজীয়া শাক পাচলি লি খালেহে আৰু।
অ', সেউজীয়া শাক পাচলি খাব লাগে ক'ব গ'লে উম।
খাব লাগে অ'। আমিতো সেই যে শাক পাচলি বইলো খাওঁ বহুত ভাল লাগে।
বইল, বইল আমাৰো বনাই বাৰু দেই।
উম, বহুত ভাল লাগে। প্ৰায় আমাৰ সেউজীয়া শাক পাচলি হয়, উম।
তেলতটো ইমান ক'ব গ'লে অলপ কমকে হেৰি কৰিব লাগে, ইমান খাব নালাগে লিভাৰ বেয়া হয়।
হয়, হয়, তেলটো একদমেই বেয়া স্বাস্থ্যৰ কাৰণে, তেলটো একেবাৰে কমাই খাক-খোৱাটোৱে ভাল আৰু মানুহৰ কাৰণে সঁচাকে।
এতিয়া মানে কি হ'ল ক'ব গ'লে আমাৰ ঘৰত মাংস আনিলে মানে কেতিয়াবা মাংস তোমাৰ বইল কৰে, বইল ধুনীয়াকে বনাই তোমাৰ।
উম, হয় ন।
তপমালোকে তোমাৰ ৰচুন চচুন ধনিয়া চলিয়া দি কেনে ধুনিয়াকে বনাই দিয়ে আৰু ভাল সেনেকে খাবলৈ ভাল লাগে বইল কৰি কিনি।
হয় হয়, তেনেকেই ভাল লাগে, মাছ চাছো বইল কৰিয় ভাল লাগে, মাংসও বইল কৰিয়ে ভাল লাগে।
অ' মানে তোমাৰ সবাৰে চব বছ ব অ' খাও খাওঁ, বইল কৰিও খাই ভাল লাগে ন, বইল কৰি ভাল লাগে। নাই। উম, তোমাৰ মানে কথাটো কৈছো এতিয়া তেল দি কেনে যেতিয়া চব বস্তু খাব লাগে সেইটো কথা নহয়, আৰু মানে তোমাৰ মাজে মাজে বইলো চলাব লাগে।
হয় হয়।
উম, এতিয়া নিজৰ আৰু তোমাৰ স্বাস্থ্য ঠিক থাকে ন। উম। অ' আৰু পিছে আজি কি বনাব তোমালোকৰ?
আমাৰ সেই সেউজীয়া শাক পাচলিয়ে হ'ব। ধৰা তোমাৰ হেৰি আছে, আজি ভাত কেৰেলা আছে, আলু আছে, আলু তটা থাকেই বাৰু আলু ইমান না খোৱা নহয়, খইছোঁ বাৰ গাহে আহ, মানে দালি মানে দালিতে কি কৰি দিয়ে। কেতিয়াবা বইলো বনাই, উঠনি আকৌ অকল বইলে আছে। যেলেন ভাতকেৰেলা দি দিব, তিঁয়হ দি দিব, ভেন্দি দি দিব। এইবোৰ বস্তুে আৰু এতিয়া পাই নহয় জানো।
অ'।
হয় নহয়।
হয়। আ আমাৰ দিনত তিতা কেৰেলা চলিছিলে আৰু এতিয়া কি এয়া বজাৰ গৈছে কি আনে জানো।
উম। অ' তাকে ন।
বাকী আৰু কোৱা এতিয়া অ' কালিকে যাবানে পিছে।
কাইলৈ চাই ল কি হয়।
অ'।
উম, বেছি গৰম হ'লে আকৌ যাব মন নাযায়, খোজকাঢ়িব মন নাযায়, আকৌ ইমান গৰম হয় নহয়।
তোমালোকৰ তাৰ পৰাটো অলপমান ওচৰৰে হবা দেই মানে কথাটো কৈছো আৰু। আমাৰ ইয়াৰপাতো দূৰেহে কব গলে।
থাকে আমাৰ সে খোজকাঢ়ি যাওঁ যে, আকৌ আমাৰ পিছবেলটা কম্পিউটাৰ ক্লাছ থাকে। এটো মানে একদম মানে হেৰি হৈ যে। খোজকাঢ়ি যাওঁ যে।
অ', কম্পিউটাৰ ক্লাছ কৰা এটা কিমান দিন হ'ল তোমাৰ?
মই মাৰ্চৰ পৰা কৰিছোঁ।
মাৰ্চৰ পৰা ন?
পাচঁ মাহ হৈছে।
অ'।
উম'।
উম, তাকে হব দিয়া আজিলে ন?
অ', ঠিক আছে দিয়া।
উম'।